অ
এ আছিলো ।
অ ঘদনে
আহ ঘৰতে আছো
কবাত ভাল ।
অ আছো দিয়া
অ অ ভালে এই দোকানতে আছে ছিলো
আহ অ
আৰু এটা কথা কাৰণে ফোন কৰিলোঁ
অ কোৱাচোন বাৰু
এই মাছৰুম পাম নেকি আপোনাৰ তাত
মাচৰুম এতিয়া মানে শুকান আছিল অলপ শুকানতো আকৌ দামতটো বেছি যে এতিয়া এতিয়া মানে ক কেঁচাত ম মানে দেৰি লাগে কিয় আমি আৰু। ই ঠাণ্ডাত হে হয় যে। মাচটো আমি মানে। ছেপ্টেম্বৰ। অক্টোবৰ মানৰ পৰা আমি ধৰা মাছ। মচুৰ কাৰণে প্ৰস্তুত কৰিব পাৰো আৰু। খেৰ চেৰ কাটি কৰি মানে হেৰি কৰিলো ঠাণ্ডাতটো লাগে যে বেছিকে। হে কেঁচাটো এতিয়া পোৱা নাযাব।
অ কেঁচাটো মানে অ কেঁচাটো। খাই অকনমান ভাল লাগে যে বেছিকে।
অ সেইটো হয় কেঁচাটো ভাল লাগে। মানে শুকান টো ভাল লাগে। শু কাৰ্টত তামানে তোমাৰ দামটো বেছি হয়। শুকানটো মানে তোমাৰ ভালেই বাৰু সেইটো প্ৰটিনৰ কাৰণে ভাল। শুকানটো সেতো দামটো বেছি হয় শুকান অ কেজি দাম চৈধ্যশ মান হয়গে এক কেজি দাম উম উম। কেঁচাটো কে কেজি ধৰা তোমাৰ তিনিশ। চাৰিশ তেনেকুৱা আৰু প্ৰথম প্ৰথম ওলালে ধৰা তোমা পাঁচশ হয় তাৰ পিছত মানে বহুতে কৰি দিয়ে আ ক ক কৰা হৈ যায় যে পুৰণা হৈ যায় যে। তেতিয়া ধৰা তোমাৰ তিনি। সমান হৈ যায়গে আৱ কেজিটো।
উম উম
শুকান তোন বহুত উঠে কেজিত বহুত উঠে। কেঁচা টোত ধৰা বেছি নুঠে আৰু পানী থাকে। থাকে যে ভিতৰত কেঁচাটো অ কেঁচাটো মানে ৱেইটটো বেছি হৈ যায় যে। এতিয়া মানে মানে কমকে উঠে, শুকানটো আকৌ আমি ৰ'দত। ত শুকুৱাব নোৱাৰি নহয় ৰ'দত। দাইক ৰ'দত দি পেলাই শুকুৱাব নোৱাৰে যে, শুকানতো শুকানটো কৰিবলৈ হ'লে তামানে আমাৰ ডাইৰেক ৰ'দটো পৰিব নোৱাৰিব মাছৰুমটোত। ৰ'দ পৰিলে তাৰ যিটো আমাৰ ভিটামিনটো থাকে আমাৰ সেইটো মানে নাইকিয়া হৈ যায় আৰু
উম উম অ অ মাছৰুম হেৰিটো আপুনি নিজে কৰে নে খেতি
অ মই নিজে কৰোঁ ঘৰতে মানে খেৰ চেৰ মানে তোমাৰ ধৰা এ মেচিন ধানৰ খেৰটো নহ'ব আৱ আমাৰ শালি ধানৰ যিটো খেৰ সেই খেৰটো লাগে সেই খেটো আমি দুই ইঞ্চি তিনি ইঞ্চি কে এনেকে কাটিব লাগে গে খেৰ খিনি কাটি টি পেলাই আমি সিজাব লাগিব
উম
পানীত সিজাই কৰি লৈ আকৌ চিলিণ্ডাৰ পেকেট আছে পেকেটত ভৰাই ভৰাই আমি মাছৰুম খিনি আকৌ চাই চাইডে দিব লাগিব । বি কৰি লৈ পেলাই মানে কষ্ট আছে কষ্ট আছে মা চোম ।
উম
ত আকৌ দি পেলাই তুমি দিনে তিনিবাৰ কেে ঠাণ্ডা দিন হলে তিনিবাৰকে তুমি পানী দিব লাগিব গৰম মানে কি আমাৰ চ'ত মাহলৈকে মানে কৰিব পৰা যায় মাচম টো মানে এপিলৰলৈকে এইপিলা প্ৰথম লাগে । কৰিব পৰা যায় পাক পিছ পৰা নোৱাৰে আৰু যদি মানে ৰদত টান হয় এইপিলে
উ অ গৰমত মানে নোৱাৰে গৰমত মানে ইমান নোৱাৰে অ ।
তাৰ মানে তোমাৰ ধৰা গৰমত কৰিবলৈ হ'লে তাৰানে পাৰীো অভাল লাগে পানীটো যিমান হয় আৰু টিঙৰ ঘৰত তলত নহয়
অ কত অ খেৰৰ ঘৰতহে পাৰি
অ খেৰৰ ঘৰত পাৰি টিঙৰ ঘৰত মানে অকমান হেৰি হয় বা তোমাৰ পলিথিন অ । পলিথিনৰ মানে টিপাল দিলেও তোমাৰ তলত মানে মৰা ঠাৰি বা চালি নিচিনা দি পেলাই তাৰ ওপৰত পলিথিন দি তাৰ পিছতহে তুমি মানে হেৰি কৰিব পাৰিবা মাৰুম কৰিব পাৰিবা নহলে ড্ পলিথিন বা কৰিব নোৱাৰা তেতিয়া মানে তাপতো বেছি হয়। যিমান খিনি হয় মাছৰুম মই মানে প্লাষ্টিকখনত । টো সিমানেই হয়।
অ', প্লাষ্টিকৰ তাতটো আছে নহয়।
অ', গোটেই মানে মাছৰুমৰ জেগা খিনিত যাতে বতাহ নেপায় তেনেকুৱা হব লাগে আৰু বতাহ ই বাহিৰৰ মৌচমতটো মানে ইমান ঠিক নহয় যে সেইটো পালে কলা পৰি যায়গে মাছৰুমতটো বাহিৰৰ বতাহতো ফালে কল পৰি যায় । এ সেইটো সেইকাৰণে মানে ইমান ঠিক নহয়গে অলপমান মানে পালে বাহি বতাহতো মানে ইমান পাব নালাগে আৰু
উ'ম উ'ম উ'ম উ'ম এনে আপুনি অকলে কৰেনে লগত আৰু কোনোবা আছে
নাই মই অকলে কৰো তাৰমানে লগত লগ লাগি পেলাই কৰিবলৈ গ'লে। তোমাৰ ধৰা ঘৰটো অলপ ডাঙৰ লাগে, মই আকৌ এটা ৰুমতে কৰো মানে মোৰ ধৰা অ', পোন্ধৰ বিশটা চিলিণ্ডাৰ সেই কাৰণে ধুনীয়াকে ৰুমটো হৈ যায় আৰু সেই খিনি ধৰা মই নিজে চম্ভালিব পাৰোঁ আৰু আজি যদি দশ দহটা বনালো দহটা দহটা চিলিণ্ডাৰ আজি খেৰ খিনি দহটা খেৰ খেৰ খিনি একেলগে কটা যায় এদিনতে হাজিৰা এটা লৈ পেলাই কাটি মেলি লৈ পেলাই আমি সিজাওতে ধৰা একেবাৰত আমি গোটেই দহটা চিলিণ্ডাৰ জোখৰ সেইখিনি সিজাই ললো বাকী খেৰ খিনি আমি বস্তাত ভৰাই। থৈ দিলো। তাৰ পিছত আকৌ ধৰা দুদিন হৈছে আৰু এইখিনি মেলাই দিয়া দুদিন হৈছে এইখিনি ভৰোৱা। ভৰাই কৰি লৈ কৰি লৈ তাৰপিছত ধৰা আকৌ এইখিনিৰ কাৰণে আকৌ বিশটা বা পঁচিছ আকৌ দহটা বা পোন্ধৰটা বনাম। সেইখিনি কাৰণে ধৰা তুমি আকৌ বাকী সেইখিনি খাই সিজাই দিলা এইখিনি ওলাব এইখিনি ওলাই শেষ হ'ব আকৌ সেইখিনি লাব আৰ্ভ কৰিব তুমি ধ
অ এনে মাছৰুমতটো হেৰি গুটি পাই নে নে এনেকে বাৰে
গুটি পাই গুটি পায় তোমাৰ মানে পেকেটত দিব অ আমাৰ অফিচ আছে অফিচৰ পৰা দিয়ে তাৰমানে তোমাৰ পেকেট দিব তোমাৰ চিলিণ্ডাৰ সহ পেকেট দিব খালি খালি তোমাৰ খেৰ খিনিহে মানে কনেও লৰাটোোৱহে তাৰ তোমাক প্ৰয়োজন আছে বাকী গোটেইখিনি তেওঁলোকে দি দিয়ে বাৰু মেডিচিন চেডিচিন গোটেইখিনি দি দিব তুমি ইয়াত খেৰখিনি কিনি পেলাই ব । তোমাৰ ঘৰত যদি আছে সেই খ খিনি । সিজাই কৰি ল কাটিুটিজাই কৰি লৈ পেলাই তাৰাছতুম বনাম পাওঁ পানী দিয়া ধৰা এতি াণ্ডা দিন হললে তিনি াইম পানী দিব লাগিব ৰাতিপুৱা সাতটামান বজাত । দিব লাগিব বা তোমাৰ টাইমটোৰ লগত তুমি মিলাই ল'বা আজি যদি সাতটামান বজাত দিয়া কাইলৈকে সিমানখিনি সময়তে দিব লাগিব । সেনেকুৱা তোমাৰ যোনতটো টাইমত দিবলৈ সুবিধা হয় আকৌ দুপৰীয়া দিব লাগিব সন্ধিয়া দিব লাগিব যেতিয়া মানে মাচৰুম খিনি অ যেতিয়া মানে মাচৰুম খিনি তোমাৰ । সম্পূৰ্ণ ওলাবলৈ চবফালে চাইডে চাইডে পানী হেৰি হৈছে মাচৰুম খিনি ওলাবলৈ ধৰিছে । তেনেকুৱা হ'লে তোমাৰ মানে চাৰিব মান পানী দিব লাগে ৰাতি শুৱোৱাৰ আগে আগে আগ আকৌ এবাৰ দি দিব লাগে তেতিয়া ধৰা তোমাৰ সোনকালে হৈ যায় পানীটো যিমান পাব মাছৰুমটো সিমান ডাঙৰ হৈ যায় তাৰমানে । পানী পানী লগত গ কথা মাছৰুমখিনি তেনেকুৱা তাৰমানে আৰু শুকান
গতিকে হ'লে মানে আৰু মানুহ অলপ প্ৰয়োজন হয় আৰু
অ বেছিে অ বেছিকে বনাব হলে তোমাৰ ধৰা এতিয়া খেৰ খিনি পাইছো একেবাৰে সৰহকে বনাও বুলি পেলাই ক'লে আজিৰ দিনটোত মই ধৰা বিশটা বা পঁচিশ হতি মান লব লাগ তেতিয়া মই ত মা । সি তোমাৰ ধৰা ওপৰা ওপৰিকও দিব পাৰে মানে বা হে বান্ধি বান্ধি ইটো তলৰ সিটো সিটো তলৰ সিটো সেনেকে পেলাই দিব পাৰে মানে এটা পানী খিনি দিলে সিটো পানী খিনি যাতে আহি এইটোত পহি তেনেকুৱাকে দিব পৰা যায় তিনটালৈকে লাইন লাইন কেে দিব পদাৰ সিহঁতে এপ পৰা তিনটা চিলিণ্ডাৰ লাই বঢ়াই দিব পাৰে আৰু তাৰ মমানে মাটি আধা মাটি ভাপ পোৱালৈকে সেনেকে দিব পৰা যায় আৰু
অ
সেইটো খেতি কেনে কষ্ট যে সমান লাভো হয় সিমান মানে আকৌ অঁ লাভটো বহুতখিনিয়ে আছে বাৰু আমি বীজতটো আনিবলৈ গ'লে ধৰা তোমাৰ এপেকেট বীজৰ দাম আমাৰ গোটেই চিলিণ্ডাৰ পেকেট কেইটা সহ আমাক পঞ্চাশ টকাৰ এপেকেট বীজ দিব
পঞ্চাশ টকাতে দিয়ে ।
অ পঞ্চাশ টকা দিয়ে । পঞ্চাশ টকাত ধৰা তোমাৰ চিলিণ্ডাৰ দিব পাঁচটা
অ
প নে দিব তোমাক । ৰাস্তাৰ কাৰণে সেই বীজ খিনি দিলে দিয়াৰ পিছত অ সেই বিজ য দিব আপোনাৰ চিলিডাৰ পেকেট কেইটা দি দিব তুমি খালি মানে চিলিণ্ডাৰটো বনাব লাগে আৰু খেেলখিনি ভয় ভয় উম সেইখিনি ঘূই ঘূৰাই বনাব লাগিব তাৰে সখিনি বনায় লতে তেতিয়া ধৰা তোমাৰ সেইটোহে কষ্ট বাকী খিনি তোমাৰ মেডিচিনৰ একো কথা নাই তাত যে তুমি মেডিচিন মাৰিব লাগিব সেনেকুৱা নাই খালি চিণ্ডাৰটো বনাওঁতে কষ্ট হয় খ স খিনি কাটোোতে কষ্ট হয় মানে শৰীৰৰ অলপ আকৌ মানে সমান । মানে সে দুই তিনি ইঞ্চি দীঘল দীঘলকে কাটিব লাগিব
অ বনাওতে চিলিণ্ডাৰটো চিলিণ্ডাৰটো বনাওতে মানে ভৰত পাৰপ বনাব লাগিব ন অ কি কছ
বনালা বনাই কৰিৈ লৈ পেলাই তোমাৰ এটা হিচাপ থাকিব লাগিব তুমি কটৰপ দিছা বোলে চাৰি ৰফ মানে প্ৰথমটো প্ৰথমতে খেৰ খিনি দিলা দি কৰি লৈ পেলাই মানে তুমি বীজখিনি কাষে কাষে দি দিলা দি পাই তাৰ পৰা আকৌ খিয়াই দিলে। সেই খৰিনি তুমি সেই দুই তিনি ইঞ্চি ওপৰলৈ ে দিব পাৰিবা তাতকে বেছিকে দিব নোৱাৰিবা কমকেও দিব নোৱাৰিবা অ তাৰ পিছত আকৌ সেইখিনি সেনেকে পেলাই দিলা দি কৰি লৈ পেলাই আকৌ তুমি চিলিণ্ডাৰ কোনখিনি কোন খিনি গুটি দিছিলা সেইখিনি আকৌ চাই ফুটা কৰি দিব লাগিব কাৰণ সিহ সিহঁতে ওলাবলৈ এটা বতাহ পাব লাগিব এটা ফুটা এটা পাব লাগিব ন। অ সেইখিনি আকৌ সূতা উলিয়াই উলিয়াই দিব লাগিব। মানে যোনখিনি আমি বি খিনি দিছোঁ সেইটো মনত ৰখাই লৈ সেই লাইনটো আমি ফুটা দুটা তিনট মান লাইনকে আমি বনাই দিব লাগিব।
উম উম উম নিজে মনাই নিব লাগিবটো
সটো নিজে বনাই দিব লাগিব। মানে কিবা বাৰী বা ক কডাল লৈ পেলাই অকমান ফুট কেইটা ডাঙ ডাঙৰক বনাব লাগিব কাৰণ মাচৰুমটো ওলাই আহোনতে অকনমান ডাঙৰকে আহে ন
উম উম।
এটা মাছো মই এটা থোপা থোপাতে তোমাৰ চাৰি পাঁচটাকে ডাঙৰ ডাঙৰকে হেৰি নিচিনা হৈ যায় তেতিয়াতো দেখিবলৈ ভাল লাগে। সেনেকে হলে সেইটো খুটাটো ধৰা তোমাৰ ডাঙৰ হলেহে সেইকেইটা ওলাব যদি সৰু সৰুকে দিয়া। ইমান ডাঙৰ মাছ। হ'ব নহয়। মাছৰুমতটো যিমান ডাঙৰ হয়। কিমান ভাল হয় তাৰমানে অ ৱটটো বাঢ়ি যায় যে ওৱটটো বাঢ়ি যায় ব নহয় মানে। তোমাৰ মাছৰুমটো ডাঙৰ হ'লে খাই ভাল লাগে মানে চাটটটো তেতিয়া উঠে মানে সৰু সৰু মাছৰুমকেইটা ইমান ভাল নালাগে সৰু সৰু মা মাছ মাছ। মাচন খিনি আৰু তোমাৰ বেচিবলৈ গ'লেও মানে অলপমান কষ্ট হয় ইমান সৰু মাচোন নালাগে দিয়ক তেনেকে পেলাই কোৱা নিচিনা কয়। সেই সৰু মাচৰুম খিনি আমি যেতিয়া মানে প্ৰথম চাৰণতে অকণ ডাঙৰ ডাঙৰ হ'ব । মাচৰুম খিনি আমাৰ তিনটা চাই। তিনিটা হিত হেৰি কয়। ওলাই প্ৰথম এটা চউনি হ'ল। কোনোবাাতটো আকৌ চাৰিটা ওলাই গৈ যেনবা। প্ৰথম এটা চানত তোম ডাৰ ডাঙৰ হ'ব ক বহুত ডাঙ ডাঙৰ হয়। হা কমেও দুটাই এক কেজি মান হোৱা নিচিনা হৈ যায়। দুটা তিনিটাই তাৰপিছত ভাত তোমাৰ তাৰ পিছত চউনিীটোত আহিলা আকৌ তাতকে অকমান সৰু সৰুকে আহিব। তাৰ পিছৰ চাৱ তেও সৰু সৰু হ'ব তাত পিছত চাউনীটো ধৰা, এ এটা চিলিণ্ডাৰ ভিতৰত তোমাৰ ধৰা আধা কেজি এপোৱা মান তেনেকে পেল ওলোৱাকে চাৰিবাৰৈকে ওলাই আৰু তেনেকুৱা
অ অ।
প্ৰথম বাৰতে তোমাৰ মানে হেৰিটো হৈ যায় লাভ
অ ঠিক আছে দিয়ক জানি ভাল লাগিল দেই অ কথাখিনি জানি ভাল লাগিল পিছত বাৰু আকৌ এয়াৰ বিষয়ে কথা পাতিম। হ'ব দিয়ক।